হেল্ল', হেল্ল', অ, কোৱা?
অ', কি কৰি আছা?
কি কৰি আছা মানে এনেই আছো। ৰবা এই ফুটবল চলি আছে ন? তাকেই চিন্তা কৰি আছো। তোমাৰ এক্সট্ৰা টাইম চলি আছে। এতিয়া এশ বিছ মিনিট হ'লেতো পেনাল্টি হয় ন? তাকে পেনাল্টি চাম চাম বুলি ভাবি আছো। ৰবা তুমি কি কৰি আছা?
তাকে ময়ো সেই স্ক'ৰ কাৰ্ড চাই আছিলো। ৰ'বা গুগলতে তোমাৰ মানে এশ সাত মিনিট হ'লেই তোমাৰ আৰু মানে কেতিয়া বন্ধ হৈ যায়। গমেই নাপাম বাৰু বাৰু তোমাৰ কি বুলি কয় ধৰি লোৱা তোমাৰ যদি অ, মানে দ্ৰ হৈ যায় আৰু খেলখন তেতিয়া কি পেনাল্টি চোটআউট হব ন আৰু তোমাৰ কি বুলি কয় সেইটো? আহ মই আৰু এটা প্ৰশ্ন আছিলো আৰু তোমাক কি বুলি কয়? যদি তোমাৰ যদি ধৰি লোৱা তোমাৰ কোনোবা এটা ধৰি লোৱা তোমাৰ আজি আৰ্জেণ্টিনা আৰু চুইজাৰলেণ্ডৰ খেলা আছে ন? তাৰে ধৰি লোৱা তোমাৰ আৰ্জেণ্টিনা ধৰি লোৱা আমাৰ যিজন আহ মানে ডাঙৰ খেলুৱৈ আৰু সেইজন যি জন তোমাৰ মানে বাহিৰ কৰি বেলেগ এজন খেলুৱৈ আনে আৰু যেতিয়া পেনাল্টি হয় আৰু তেতিয়া সেই বাহিৰ কৰা খেলুৱৈজনে পেনাল্টি মাৰিব পাৰিব নে নোৱাৰে?
হেই নোৱাৰে যোন যেইকেইজন খেলুৱৈ খেলি থাকিব সিহঁতেহে পাৰিব আৰু পেনাল্টি মাৰিব বেলেগে নোৱাৰে।
অ', তাকেই তেতিয়া হালি সেইকাৰণে চাগে এ', যিজন ডাঙৰ খেলুৱৈ আছে আৰু সেইজনক ওলোৱা নাই চাগে। এতিয়ালৈকে কাৰণ তেওঁ টো দে জানাই তোমাৰ একদম অ, বিদগ্ধ একদম ডাঙৰ প্লেয়াৰ আৰু ক'বলৈ গ'লে আমাৰ অ', সেইকাৰণে চাগে এতিয়ালৈ উলিওৱা নাই। কাৰণ এ বহুত ত', মানে আৰম্ভণিৰ পৰা খেলি আছে ন। এতিয়ালৈতো বহুত খেলুৱৈ মানে ভাগৰ লাগি যায় ন। আৰু তেখেতেটো এতিয়া বৃদ্ধো হৈছে। তোমাৰ কিবা তেওঁৰ মানে কিবা। অ', ঊনচল্লিশ নে কিবা বছৰ হৈছে বোলে। শুনা মতে আৰু ত', মানে এখিনি ষ্টেমিনা আছে আৰু মানে বহুত ব শক্তি আছে। দিয়া ফুটবলাৰ বিলাকৰ মানে বহুত খিনিয়ে মানে কৰিব পাৰে আৰু বাকী পিছে তুমি কাক চাপৰ্ট কৰা পিছে ফুটবলত?
অ' মই চাপৰ্ট তোমাৰ পৰ্তুগালক কৰিছিলো কিন্তু, এতিয়া পৰ্তুগালটো বাহিৰ হৈ গ'ল বাকী এতিয়া যিকেইটা দল খেলি আছে তাৰে ভিতৰত চাপৰ্ট কৰা দল নাই দিয়া মানে সেনেকুৱা ভাল পোৱা দল নাই। এটা আছিল সেইটোও আজি বাহিৰ হৈ গ'ল, বাকী এ হ'ব আৰু ওন- এতিয়া যোনটো দল বেছি ভাল সেইটোৱে জিকিব ন' লাষ্টত যায়। ত' হ'ব দিয়া যোন জিকে ভালে আৰু। কাৰণ চবে কষ্ট কৰিয়ে ইয়ালৈকে আহি পাইছে টো। কোনোতো এনেকুৱা নহয় যে এ পাইছে বা খেলিছে হৈ গল পালো কিবা কে আহি সেনেকুৱা নহয় ন' এ কষ্ট আৰু কষ্ট কৰিলেতো সাফল্য পাবাই ন।
তাকেই তোমাৰ বাৰু যোনে জিকে জিকিব দিয়া আমাৰনো কি আৰু আমিনো কনচা আমাক পইচা দিব তেওঁলোক বা আমি সেই চোৱাৰ হয় বা আমি তেওঁলোকৰ কাৰণে সেই কৰাৰ হয়। বাকী সকলোৰে বেলেগ বেলেগ খেলৰ মানে ইচ্ছা থাকেতো, ত' আমাৰ ধৰি লোৱা অ' ক্ৰিকেটৰ বা ধৰি লওক ফুটবলৰ সকলোৰে বেলেগ বেলেগ থাকে এতিয়া আম আমাৰতো বৰ্তমান সময়ত ক্ৰিকেটৰো মানে নোহোৱা হৈছে যিহেতু জানাই ভাৰতৰ বেছি মানুহে ক্ৰিকেট চাই। কিন্তু আমাৰ এতিয়া মানে ক্ৰিকেটৰ যিটো মানে ইচ্ছা সেই ইচ্ছাটো মানে বৰ্তমান নোহোৱা হৈ গৈছে এনেকুৱা মানে প্ৰদৰ্শন কৰি আছে আমাৰ টিমটোয়ে মানে আমাৰ দলটোৱে বাকী তোমাৰ ফুটবলৰ যি কথা কলা এই ফুটবল চুটবল আমাৰ যিবিলাক খেলা-ধূলা আৰু এই খেলা-ধূলা আমাৰ জীৱনত কিয় গুৰুত্বপূৰ্ণ তুমি ক'বা নেকি অলপ মানে। কিয় মানে আমাৰ জীৱনত আৰু খেলা-ধূলাটো ইমান এটা বিশেষ গুৰুত্বপূৰ্ণ মানে অংশ হয় আৰু মানে আমাৰ জীৱনত মানে সুস্থ সবল বা ধৰি লোৱা শৰীৰটো মানসিক বিকাশতা বা আমাৰ যিটো শৰীৰৰ যিটো গঠন সেই গঠনটো বা শৰীৰৰ যিটো সুস্থতা সেই সুস্থতাটো বজাই ৰখাৰ কাৰণে আমাৰ কাৰণে আমাৰ যিবিলাক খেলা-ধূলা বা তোমাৰ যিবিলাক শাৰীৰিক হওক বা তোমাৰ যিবিলাক মানসিক খেলা আছে। সেই খেলাবিলাক আমাৰ কাৰণে কিয় ইমান প্ৰয়োজন?
মোৰ মতে আৰু তোমাৰ ক'বলে গ'লে যিটো খেলা ধেমা খেলা-ধূলা বা খেল ধেমালিটো এইটো মানুহৰ জীৱনত বহুত বেছি গুৰু- ত্বপূৰ্ণ কাৰণ ধৰা মানুহৰ যিটো সুস্থ শৰীৰ বা শান্ত মন বা সুন্দৰ জীৱন ন সেইটো গঢ়িতোলাত খেলা - খেল ধেমালিৰ আৰু বা খেলা-ধূলাৰ বহুত বেছি গুৰুত্বপূৰ্ণ এটা ভূমিকা থাকে এতিয়া আজিৰ সময়ত এতিয়া বহু মানুহ তোমাৰ বহুত ল'ৰা ছোৱালী পঢ়া-শুনা চাকৰি বা বিভিন্ন কামৰ ব্যস্ততাত। যিবিলাক শাৰীক ক্ৰিয়াকলাপ ন' সেইবোৰৰ পৰা আঁতৰি আছে দিয়াচোন বা খেলিব নোখোজে তেওঁলোকে খেলা-ধূলাত ব্যস্ত নাথাকে ফলত কি হয় বিভিন্ন শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত আৰু মই ভাবো যিবিলাক আমাৰ খেল ধেমালি থাকে। কেৱল সেইবোৰ মনোৰঞ্জনৰ মাধ্যম হৈ নপৰে তো তেওঁলৈ, সেইবোৰে আমাৰ কি কৰে শৰীৰটো সু- স্থ কৰি ৰাখে বা সুস্থ জীৱন যাপনৰ যিটো এটা তুমি অপৰিহাৰ্য উপায় ন সেইটো বুলি তুমি ক'ব পাৰা খেল ধেমালিক আৰু খেল ধেমালিৰ কথা ক'বলে গ'লে খেল ধেমালি আটাইতকৈ বেছি ডাঙৰ লাভটো হৈছে তোমাৰ, ই আমাৰ যিটো শৰীৰৰ, সেইটো সুস্থটো কৰে, কৰে তেলো কৰি ৰাখে, এতিয়া যদি নিয়মিত তুমি খেল-খেলা, তেনেহ'লে কি হব নিয়মিত খেল-খেলাৰ ফলত, যিটো শৰীৰৰ মাংস পেশী আছে বা যিবিলাক আমাৰ হাৰ আছে, সেইবোৰ মজবুত বোধ হ'ব বা যিবিলাক আমাৰ তেজ চলাচল ন, তেজ চলাচলটো উন্নত হয়, বা যিটো শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা এটা ক্ষমতা বুলি কওঁ ন আমি, সেইটোও বহুত বেছি বৃদ্ধি পায়। ইয়াৰ উপৰিও, তুমি দেখিবা যে তোমাৰ ডায়েবেটিছ হওক বা আমাৰ যিবিলাক হৃদৰোগ থাকে বা বিভিন্ন ধৰণৰ বেমাৰ আৰু। সেইবোৰ মানে নোহোৱাৰ সম্ভাৱনাটো বা বাঢ়ি যায়, আৰু যে হোৱাৰ সম্ভাৱনাত নহয়েই আৰু খেলুৱৈ বিলাকৰ, সেইবাবে চিকিৎসক সকলেও তোমাক কয়, পৰামৰ্শ দিয়ে চাবাচোন। নিয়মিত ভাৱে, আমি শাৰীৰিক ব্যায়াম বা খেলা-ধেলা মানে, খেল-ধেমালি কৰিব লাগে। যাতে, তোমাৰ শৰীৰটো সুস্থ ৰাখক, আৰু এনেকুৱা নহয়, ন যে, খেল-ধেমালিয়ে তোমাৰ শৰীৰৰ উপকাৰ কৰে। ই, আমাৰ যিটো মানসিক স্বাস্থ্য সেইতুটো উন্নত কৰে ন'। খেলাৰ সময়ত, এতিয়া যদি মনটো সতেজ হয়, তেনেহ'লে কি হয় আমাৰ মানসিক যিটো চাপ থাকে, পঢ়া-শুনাৰ প্ৰতি হওক কামৰ প্ৰতি হওক বা যিবিলাক আমাৰ ইতিবাচক চিন্তাধাৰা, সি টোও বৃদ্ধি পায়। বা আজিকালি জানাই, আজিকালিটো সকলো ব্যস্ত আৰু। সকলোৰে ব্যস্ত জীৱনত, যিটো মানুহৰ হতাশা বা যিটো মানুহে, মানসিক চাপত ভোগে, সেইবোৰ দূৰ কৰিবলৈ খেলা-ধেমালি বা খেল-ধেমালি বহুত এটা ভাল উপায় আৰু ক'বলৈ গ'লে। কাৰণ, এইবোৰ মানে, খেল-ধেমালিয়ে, এইবোৰ কমোৱাত বহুত বেছি পৰিমাণে সহায় কৰে আচলতে। আৰু বাকী বিশেষ কবলৈ গ'লে, শিক্ষাৰ্থী সকলৰ বাবেতো জানাই আৰু কিমান দৰকাৰী, এতিয়া আমাৰে আগতে যিবিলাক, স্কুলত বাৰ্ষিক অধিবেশন হৈছিল, আমিতো প্ৰত্যেকটো খেলতে ভাগ লৈছিলো। তেতিয়াতো আমি চাগে, গুৰুত্ব বুজিও পোৱা নাছিলো খেল-ধেমালি কিয় জৰুৰী। বা আহ কেনেকুৱা খেল, খেলিব কিয় লাগে আমি, বা খেল-ধেমালি আমাৰ কি কৰিব পাৰে? কিন্তু, এতিয়া যেতিয়া সেই কথা ভাবো, হয়তো সেই যিবিলাক স্কুলত খেলা খেল, সেই খেলটোৰ বাবেই চাগে, আমি ধৰা স্কুলত ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে বা গধূলিলৈকে যেতিয়া আমি স্কুলত ক্লাছবোৰ কৰি থাকো, তেতিয়া শক্তি থাকে গাত। যে ক্লাছবোৰ কৰিব পাৰিম আমি, এতিয়া দেখিবা যে আমি, কলেজত ইমান খেল-ধেমালি নকৰো ফলত কি হয়, তোমাৰ কলেজত এটা দুটা ক্লাছ কৰিলে ভাগৰুৱা, ভাগৰুৱা অনুভৱ হয়। বা শৰীৰটো একদম পৰি যায় যেন লাগে, আৰু যে এ নোৱাৰিম আৰু মই কৰিব নোৱাৰিম। সেনেকুৱা ধৰণৰ ভাববোৰ আহি যায় মনলে, ত' সেইকাৰণে তোমাৰ যিটো শিক্ষাৰ্থীৰ জীৱন, সেইটোতো তোমাৰ পঢ়া-শুনাৰ লগতে, আমাৰ ধৰা যিটো খেল-ধেমালি সেইটো দৰকাৰী, কাৰণ পঢ়া-শুনা সফলতা আনে সঁচা কথা, কিন্তু আজিকালি দেখিবা, খেল-ধেমালিত যিবিলাক ভাল। তেওঁলোকেও জীৱনত সফল, সফল ব্যক্তি হৈ, তোমাৰ নিজৰ জীৱনটো ভালদৰে বসবাস কৰি আছে, বা তেওঁলোকৰ জীৱনটো কটাই আছে, এতিয়া যিটো আমাৰ খেল-ধেমালি, খেল-ধেমালিৰ ফলত কি হয়, যিটো মনৰ একাগ্ৰতা থাকে, বস্তু এটাৰ প্ৰতি সেইটো বৃদ্ধি পায়। এতিয়া, তুমি যদি এখন দৌৰা খেল-খেলি আছা, দৌৰা খেলখনত যদি তুমি, প্ৰথম যিটো প্ৰথম পুৰস্কাৰ যদি লাগে, তেনেহ'লে তোমাৰ মনৰ একাগ্ৰতাটো থাকিব লাগিব, যে মই পাৰিম, বা আত্মবিশ্বাস এটা থাকিব লাগিব। ত' সেনেদৰে মানে সেই বস্তু বোৰে সৰু সৰু বস্তু বোৰে শিক্ষাৰ্থীৰ জীৱনত বা মানুহৰ জীৱনত বহুত বেছি ডাঙৰ প্ৰভাৱ পেলাই বুলি মই ভাবো আৰু বাকী তুমি কি ক'বা এই বিষয়ে
হয়, হয়! একেবাৰে ঠিক কৈছে মানে খেল ধেমালিটো আমাৰ কাৰণে অত্যন্ত গুৰুত ত্বপূৰ্ণ হ'বলৈ গলে' মানে? খেল ধেমালিয়ে আমাক বহুত খিনিয়ে ধৰি লোৱা তুমি কলাই বাকী খিনি কথা, আৰু মই ভাবো যে আমাৰ খেল ধেমালি কি কৰে তোমাৰ ধৰি লোৱা এই যিটো ছাত্ৰ ছাত্ৰীৰ পৰা, তোমা ধৰি লোৱা এ কি বুলি কয় আহ ইটো কই ন মানে ধৰি লোৱা এই যিটো, এলেহুৱা প এলেহুৱা যি হয় আৰু ছাত্ৰ ছাত্ৰীসকলে বা ধৰি লও ল'ৰা ছোৱালীসকলে, সেইটো এলো এলেহুৱা যিটো মন তেওঁলোকৰ যিটো এলেহুৱা যিটো তেওঁলোকৰ জীৱন বা এলেহুৱা যিটো তেওঁলোকৰ, যিটোত ইচ্ছা বা এইটো কৰিব নাযায় সেইটো কৰিব নাযায় যেতিয়া তুমি খেল ধেমালি খেলিবা ন তেতিয়া এই ইচ্ছাটো বাই, যে এলোহুৱা আছে আৰু এলেহুৱা যিটো তোমাৰ কি বুলি কয় এইটো উ উ যিটো তোমাৰ গাত লাগি যায় সেইটো মানে নোহোৱা হৈ যায় কাৰণ খেল খেলিলে তোমাৰ এলেহুৱা হ'ব কেতিয়াও নোৱাৰিবা! কাৰণ তুমি ফুটবল হওক ক্ৰিকেট হওক ভলীবল হওক অ হকী হওক এ যিকোনো খেল আৰু কেৰম লুডু এ যিকোনো খেল সৰু সৰু খেলৰ ডাঙৰ ডাঙৰ খেল আৰু তাতে তোমাৰ প্ৰত্যয়েকটো ক্ষেত্ৰতে মনোযোগ লাগিব মানে মনোযোগৰ দ্বাৰা তোমাৰ শৰীৰ কত বা কোৱাত কোৱাত শৰীৰৰ যিটো শক্তি শৰীৰৰ শক্তি লাগিব কোৱাত কোৱাত তোমাৰ মগজু, যিটো শক্তি মগজুৰ শক্তি লাগিব ক'বাত তোমাৰ ধৰি লোৱা, তোমাৰ যিটো বুদ্ধি সেই বুদ্ধি লাগিব ত সেনেকুৱা ধৰণৰ যিবিলাক বস্তু সেইবিলাক বস্তু লাগিব, ত' সেইকাৰণে মই ভাবো আমাৰ কাৰ আমাৰ কাৰণে আৰু দৈনন্দিন জীৱনৰ যিটো খেলা ধূলা সেই খেলা ধূলাটো অতি গুৰুত ত্বপূৰ্ণ আৰু আজিকালি তুমি বেছিভাগ ল'ৰা ছোৱালীক দেখিবা তেওঁলোকে মানে কি হয় মানে? যিটো আমাৰ মোবাইল ফোনৰ যিটো খেলা হয়! মোবাইল ফোনৰ যিটো খে গেম বা তমাৰ যিটো আজিকালি, হয় ন অনলাইন গেম স্পৰ্টচ, এইবিলাকৰ যিটো গেম তাৰে প্ৰতি বেছি আসক্তি হৈছে আৰু মানে তাৰে প্ৰতি যিটো আসক্তি হৈছে আৰু, সেইটো কিন্তু বহুত লাগাতকে বেছি আৰু কাৰণ চোৱা, আমিও গেম খেলো বা আমিও তুমিও গেম খেলা চাগে বা আমিও গেম এ খেলি পাইছো আৰু অলপ চলপ হলেও, কিন্তু এনেকুৱা নহয় যে আমি অকল চৌব্ববিশ ঘণ্টা বাইশ ঘণ্টা বাৰ ঘণ্টা সেই গেমতে লাগি থাকিম সেনেকুৱা নহয়! অঁ, ধৰিলা এ মই এদিন বাৰু অঁ, অঁ মানে ত আ আ মোৰ লগৰ এটাক দেখিছিলো! মানে সি আঠ ঘন্টা মানে হে কি বুলি কয় এটা গেম আছে ন অ ফায়াৰিং গেম হে আঠ ঘন তা অঁ, ন ঘণ্টা দচ ঘণ্টা সেই গেমতে মানে মানে খেলি আছিল ত সেইটোও নহয় আৰু আঠ ঘন্টা এজিনত তুমি গেম খেলাটো, ধেমালি হব নে ভাবাচোন আঠ ঘণ্টা মানুহে টোপনি নামাৰে আজিকালি? কিন্তু তুমি আঠ ঘন্টা সেই গেম খেলিছা বা আ আঠ ঘন্টা তুমি, এ এখন মোবাইল স্ক্ৰীণতে মানে কটাইছে আৰু সেইটোতো কম ডাঙৰ কথা নহয় কিন্তু? ত' মানুহৰটো ক'বলৈ গ'লে আৰু, আ, বহুত কথাই থাকে ন ত' এইবিলাক যিত তিয়া সময় আছে এই সময় বিলাক যেতিয়া তোমাৰ আমি যিমানে আমি মানে খেলা ধূলাত ব্যস্ততাৰে, আ কটাম আৰু বা ধৰি লোৱা খেলা ধোলা যিবিলাক আমাৰ, অঁ, কি বুলি কয় সেইটো যিটো তোমাৰ আমাৰ গুৰুত্ব জীৱনত হেটো গুৰুত্বটো ইমানেই বেছি, এই এই যিটো গুৰুত্ব এম আম আমি যি নিদিও ন এই ভৱিষ্যত, তৰ প্ৰজন্মৰ কাৰণে ইমানে বেয়া হ'ব যে, তুমি ভাবিব নোৱাৰিবা সেনেকুৱা মানে অ মানে ধৰণৰ তোমাৰ অঁ মানে আমাৰ যিবিলাক ল'ৰা-ছোৱালী আছে, সেই ল'ৰা-ছোৱালীৰ ওপৰত প্ৰভাৱ পৰিব আৰু। বাকী তোমাৰ হ'ব দিয়া নহলে আজি পিছলৈ আৰু কেতিয়াবা কথা পাতিম দিয়া আজিলৈ থৈছো।
অ দিয়া, হব দিয়া।